হেল্ল'?
হেল্ল'?
অ, কিবা কৰি আছিল নেকি।
অ, ঐ
অ', অ', শুনি আছো দিয়ক।
তাই যাব যা হেল্ল'?
হেল্ল' অ, শুনি আছো দিয়ক ক।
হেল্ল' অ' হেল্ল'? অ' কি কৰি আছে?
অ' আছো ৰ'ব এ কিবা কৰি আছিলো মােন আছো দিয়ক এতিয়া ফ্ৰী হৈছো এতিয়া।
অ' এই মই এনেই আছিলোঁ আৰু আপোনাক ফোন কৰিলোঁ।
অ', অ' ভালে আছে।
হেল্ল'?
অ', অ' আছো দক শুনি আছো।
ভাত খালা না?
নাই ৰ'ব বে এই মাত্ৰ দালি আৰু ভাত বহাই থৈ আহিলো পাকঘৰত।
অ'।
অ' আছো আছো ভালে আছো ৰ'ব। অ'।
অ' ভাত বনালা?
অ', অ' নাই বহাই থৈ আহিলো পাকঘৰত।
অ'। আমিও চাহ পানী খাই এনেই আছিলো মানে সেইকাৰণে এবাৰ ফোন কৰিলো। হেল্ল' আহ আহ আহ আহ হ্ল'।
অ', অ' এ মইো মানে এ সাজু গৈছিলো আহি কিনে এতিয়া জাষ্ট ভাত আঞ্জা বাই থ আহিলো আৰু।
অ' মই ভাত বনাবা হৈছে ভাত বনাও। আজি আমাৰ এই ভাটিবেলা সেই আছে নহয় গোটৰ মিটিঙো আছে গোটতো যাব লাগিব। গোটৰ অ গোটৰ মিটিঙত মাতিছে আমাৰ গোট আছে। নহয় আত্মসহায় গত তাকে আৰু এই ৰাতিপুৱাৰ পৰা খাল বহি আছিলো অলপমান গামোচা দুোকান দিবা লাগিল বেপাৰীক দি আৰু গোটৰ মিটিঙত এই গামোচাত পইচা আৰু গোটৰ মিটিঙত দিম।
অ', অ' এ মইো তাক সেইটো গৈছিলো এতিয়া মই তাকে পচাৰিব গৈছিলো গোটেই মিটিঙত দিবৰ কাৰণে।
অ'। সেনেকেইে চলি থাকো আহ আহ আছো।
অ'। মই ভাবি আছিলো আপোনাক ফোন কৰিম কৰিম বুলিও নাই আপুনি ব্যস্তই আছে। সেইকাৰণে আপোনাৰ ফোন কৰা যোৱা নাই আৰু।
অ' নাই নাই ঠিকে আছে। ছে ময়ো কৰিম কৰিম বুলি ভাবি আছিলো আপোনাৰ মানে ফোনটো মই কৰিম কৰিম বুলি ভাবি আছো। কো সুবিধাই পোৱা নাই আপুনি কৰিলে ভালেই হ'ল আৰু।
অ', অ' এনেই ঘৰ এনে খাল বাতি ঠিকে চলি আছে।
অ' আছে গামোচা চামোচা লাগিলে আক বছৰ এইকেইদিন অলপ গামোচাৰ অলমন আমাৰ বিক্ৰী পাত্ৰাো বেয়া হৈছে আমাৰ সিফালেও যদি ক দহখনন মান বিশ খন মান গামচা দিব পাৰো মোৰ মানে অলপমান ভোটত পইচা দিয়া কাৰণে খ কাৰণে অল অসুবিধা হয় তাতে আ
অ', অ', অ', অ', অ' অ' আছে আছে মোৰ এ আ মমাৰ ভাইটিটোৰে আছে দোকান এখন তাতে কাপোৰডাল লয়।
অ' দোকান আছে এই দোকান হলেতো ভালেই কথা মই তাতে দোকান দিব পাৰিম।
অ', অ' মই মানে এনেকুৱ মানু চয়ে আছিলো মানে ধ কাপোৰ বি বিক্ৰী কৰে ঘৰৰে নিজে হাতেৰে। অ' এটা আপোনাৰ নে ঘৰতটো কোন পিন্ধ বুলি ক'লে?
এই মই গটো ই পিনে সাজো এইফালে। হাজো এনেকৈ আহিফালে এনেকৈ আৰু এইফালে এই ৰাম দিয়া।
অ অ অ মোৰ এইপিনে কলিতা গুচি ওচৰতে আৰু
অ ওচৰতে বেছি দুৰ নহয় বাৰু আপোনাৰ তাৰ পৰা আমাৰ ইয়ালে
আমি আৰু এনেকে যদি আপোনাৰ তাতে যদি গামোচাটো দিবা যদি সুবিধা হয় আপোনাৰ তাতে মই দিবা পাৰিম দেখোন
অ অ। অ সেই হ'ব দিয়ক আপুনি মই আপোনাৰ ঘৰ পিনে গলে মই সোমাই যাম ওচৰতে
অ
এনে কেনেকুৱা কাপোৰ বা আপোনালোকে ঘৰতে বুৱে অলপমান কলে ভাল আছিল
এই আমাৰ ফুলবিলাক এই ৰঙা ওলে দে মাৰো আৰু এই মা চাইজৰ গামোচা গ মাছ চাজৰ গামোচা সাতাইশ পানা ত্ৰিশ পানা সিমান মান লাগা আ সেই খুব বহলাটো আৰু ইফালে লাম্বাটো আছে সত্তৰ সত্তৰ, ষাঠি সিমান মান আৰু লাম্বাটো আপুনি মানে একবাৰ আহি আমাৰ ঘৰত চাই যাব এ আমাৰ ঘৰত চাই গলে মানে আপুনি মানে আমাৰ ঘৰত একবাৰ আহি পেলায় চাই যাব
মোৰ ভাইটিটো আৰু মই অ অ তাকেইতো ভাইটি মই যাম ন আপোন আকৌ ততে
অ আপুনি চালে মানে নিজে পচন্দ কৰি যেনেকুৱা যেনেকুৱা ডিজাইন লাগে যেনেকুৱা সেনেকুৱা লাগে মানে এনেকুৱা আপোনাৰ নিজৰ ইচ্ছামতে নিবা পাব
অ এনে ভাত পানী আপোনাৰ খালে নে নে কৰি আছে আৰু
নাই ভাত খোৱা নাই চাহ খালেঁ এতিয়া মানে আৰু ভাত বনাম ভাত খাম
অ অ। আছে ভালে
অ আছো আছো আছো।
অ এনেই বিয়া হৈছে নে নে এই কৰি আছে আৰু নে পঢ়ি আছে? নে কিবা কাম কৰি আছে?
নাই মই বিয়া হৈছো মোৰ ছোৱালী আছে দুটা আৰু মই এনকে ঘৰতে আমাৰ শাল আছে শাল থাকলি আৰু এনেকে শালত বহু গোটৰ লোন আছে লোনত পইচা দিওঁ কিস্তি দিওঁ উম ছোৱালী আছে দুটা দুটা ডাঙ-ডাঙৰ ছোৱালীটো বিয়া দিছো আৰু সৰু ছোৱালীটো পঢ়ি আছে। অ বিয়া হৈছো মই। উম।
মই মানে আপোনি এতিয়া পঢ়ি থকা বুলি ভাবিছিলো আৰু
নাই নাই নাই নাই মই পঢ়ি থকা নাই মই বিয়া হয়ে মই মানে ছোৱালী দুজনী আছে। এজনী বিয়া দিলো আৰু এটা আছে এনেকে বিএ পঢ়ি আছে। বিএ এইবাৰ ফাৰ্ষ্ট চেমত নাম লৈছে।
অ সৰু জনী সৰু হৈ আছে আৰু
সৰু জনী সৰু সিমান সৰু নহয়। অ এনে সৰুৱে আৰু সৰু জনী ইমান সৰু নহয় আৰু এনে বিয়া দিলেও দিব পাৰোঁ নিদিলেও নাই আৰু তাই পঢ়ি আছে এতিয়া পঢ়ি থাকক সেনেকুৱা আৰু
অ অ। পিছে এনে আছে ঘৰত। অ। অ এনে ঘৰত কেইখন মান শাল আছে আপোনালোকৰ?
আমাৰ ঘৰত শাল আছে তিনিখন শাল আছে। গামোচাৰ বাতি আছে, ৰিহা বাতি আছে অ', আপুনি কেতিয়া লাগিব নো আপোনাক কাপোৰ?
মই মানে এইটো সপ্তাহতে যামতো আপোনালোকৰ তাতে।
অ', আহিব, আহিব, আহিব, কেতিয়া আহে মোক ফোন কৰি জনাই দিব।
অ', মোক এড্ৰেছটো মানে সেই কৰি অ', মোৰ মানে এড্ৰেছটো আপুনি দিব মোৰ হোৱাটছএপত।
অ', অ', দিম এড্ৰেছটো দিম, আপুনি কেত কেতিয়া আহে আমাক কথাটো জনাব, মই সেইমতে আৰু কাপোৰটো বোই ফেলে ৰেডি কৰি থোম না?
অ', অ', অ', মই মানে মই আপোনাক মানে একবাৰ চাই গ'লো হয় আৰু
অ'।
ডাইৰেক্ট মানে অৰ্ডাৰটো দিব নোৱাৰি না অ'। মোৰ মানে ঘৰত ভাইটি জনো আছে, মানে আৰু বেলেগ বেলেগ মানুহ আছে টো।
উম, উম, উম।
অ', মানে অকলে অকলে আ মানে চাব গ'লো হয় আৰু এইটো সপ্তাহৰ ভিতৰতে।
অ', চাই যাব, চাই গ'লে মানে আপোনাৰ যেনেকুৱা পচন্দ লাগে সেনেকুৱাই দিব পাৰিম না। আপুনি চাই যাব, কেনেকুৱা আপোনাক কেনেকুৱা লাগে? এনে কিছুমান গামচা লৈ ফেলেহে দাম হয় মানে। সেনেকুৱা, গামচাতে একদম দেৰশ টক পাচঁ হাজাৰ টকা লৈকে গামছাৰ দাম আছে।
অ', অ', অ'। মই অ', অ', বুজি পাইছো আ আমাৰো দোকান আছেতো, অ' বুজি পাইছো বাৰু। এতিয়া আপুনি মোক দিবচোন হোৱাটছআপত ফটো মাৰি, মই নিজেও যায় কিনে একবাৰ চাই আহিম।
উম।
বুজি পাইছে নে কি ক'লো মই
অ', অ', অ'।
অ', মোক হোৱাটছআপতো দিব আৰু মই অ', অ', মানে মই চাই গৈ, চাই যাব মই আৰু হোৱাটছএপ অ' এই এতিয়া পিছে আৰু ভাত-ভাত আনজা বহাবনে কি কৰিব?
ভাত মানে এতিয়া, ভাত বনাওঁ আৰু ভাত বনোৱা নাই।
অ', অ'। নে সেইপিনে আৰু আছে আৰু তাতে, আৰু কাষৰো আছেনে কোনোবা এনে গামচা বিক্ৰী কৰা?
আছে, আছে, আমাৰ গাঁৱত বহুত আছে। আমাৰ গাঁৱত এতিয়া ঘৰে ঘৰেই আছে, গামচা বি
অ', ঘৰে ঘৰে নেকি তাতে?
উম।
অ', মই শুনিছো হা অ'। হাজো, শুৱালকুছি বিখ্যাত বুলি। মইও শুনিছো আৰু ৰাম দিয়া এইপিনে অ', শুৱালকুছি মানে শালৰে আৰু মানুহ বিলাকে বেছিভাগ।
অ', শাঁলয়ে, আমাৰ ইফালে চব শাঁলৰে শাঁলৰে কাৰবাৰ।
অ', শালৰো ভাল ইনকামে হয়।
উম।
দামটো অলপমান বঢ়াই হ'লেও দিম, যোন গামছা খন পচন্দ লাগি যায়।
উম, অ', আপুনি আহিছে চাই যাব, চাই যাব, চাই গলে আৰু ভাল হ'ব কথাটো।
অ', অ', মই যাম দিয় এইটো সপ্তাহত
বেপাৰী আহে, বেপাৰী লৈ যায় দোকানতো দেও।
অ', অ', ভালেই দিয় এনেকৈ
আমাৰ এইবিলাক অ, আমাৰ এনেকে শালৰে পায় বজাৰো। দে, দেউতা গুৱাহাটীত কাম কৰে। মই ঘৰতে হাল বওঁ আৰু ছোৱালীকেইজনী এনেকে হাল বই মানে আৰু। পঢ়ে, পঢ়ি আছো আৰু।
অ', অ', অ', ভালেই দিয়ক, ভালেই দিয়ক।
অ, আপোন, আপোনাৰ, আপোনাৰ লৰা-ছোৱালী কি
নাই, নাই, নাই, নাই, নাই মই মানে যোৱা বছৰত মানে মই অ, বি এ মানে বি এ টো শেষ কৰিলো ডিগ্ৰী।
অ'।
এতিয়া মানে ভাইটিৰ লগতে দোকান খন আৰু চলাই আছো আৰু।
অ, ঠিক আছে, ঠিক আছে।
অ, নাই ৰ'বা বিয়া হোৱা নাই।
আপোনাৰ দোকান খন চিনি পালে মই মাজে, মাজে যাই থাকিব পালো হয় দোকানত কাপোৰ টো লৈ।
অ, আপুনি আহিব আগতে মই মানে আপোনাৰ তাত চাই আহিলোঁ হয় আৰু কেনেকুৱা দিজা যেন বা কেনেকুৱা কি কৰে।
আহ, আহিবচোন, আহিবচোন ডিজাইনটো চাই যাব। মোৰ মানে কাপোৰ আমাৰ ঘৰত জমাই থাকে আমাৰ মানে গোটৰ পইচা পাইছিলো যে দহ হাজাৰ টকা, দহ হাজাৰ টকাটো যে পাইছিলো। পোৱা কাৰণে মানে আৰু পইচাটো কাপোৰটো ৰাখি থৈ দিওং। মানে কাপোৰ জমাই থাকে ঘৰত আৰু। আপোনাক বিশখান, ত্ৰিশ খান, পঞ্চাশ খান আপুনি সিমানক লাগে কাপোৰ পাব।
অ', অ', অ', মোক এ মই এটা অৰ্ডাৰ মই বিশ, ত্ৰিশ খনে মান দিলো হে আৰু অৰ্ডাৰটো।
অ, আপোনাৰ দোকান আছে, আপোনাক বেছিকৈ লাগিব আৰু।
অ', অ', অ', অ', বেছিকেই লাগিব ৰবৌ কিন্তু এইটো কাপোৰ তো চাইহে মানে সেই কৰিম আৰু।
দোকানৰ মা সেই লাগে বেছিকে কাপোৰ লোৱা। আমাৰ মানে সদায় কাপোৰ সদায় বিক্ৰী কৰো। সদায় বৌং সেনেকুৱা না। সদায় মমি শালত ওলাই আমাৰ তিনি, চাৰিখন গামোচা আমাৰ থাকেই ডেইলি। সনে সদায় বহো আৰু আমি শালত ৰাতিপুৱা আঠটা বজাত। পৰা দুপৰীয়া এটা বজাত লাগে বৌওঁ, ঘৰৌ এটা বজাৰ পৰা ভাত পানী খাই বৈ তিনিটাক লাগি বোও, তিনিটাৰ পৰা আৰু গধূলি বিলিয়া কৰে ছয়টা মানক লাগে বহু আৰু শালত।
অ', অ', অ', অ', হয় দিও অ'।
অ, সেইিলাক গোটৰ পইচাও দিবা লাগে। গোটৰ পইচা দিবা লাগিলে আৰু সেনেকে গামচা, চামচা গুচি বেচি পেলাই আৰু গোটত লন দেও।
অ', অ', অ', অ', অ'।
এ, ছোৱালীটো বিয়াৰ সময়তো ললো এনেকে।